হেল্ল', কি কৰিছা? এ ভাত পানী খাই শুব লৈছো, তুমি?
াই নেকি?
হা?
শুব ললাই?
ক'ব লৈছো আৰু ভাত পানী খাই কিনো কৰিবা আৰু।
ভাত কিহেদি খালা?
তুমি কি কৰিছা?
মই, মই এই ভাত বনাই আছো, ভাত বনোৱা হোৱাই নাই। কোৱা।
আজি, আজি আমি দেওবাৰী মানে বইল খাওঁ, বইল ভাত।
বইল ভাত খোৱা, নাই ভাত হ মোৰ ভাত হ'ল, খোৱাহে নাই।
কি বনা
সেয়ে মই দালি ভাজি ভাত। গৰমৰ কাৰণে মানে কি নিৰামিষেই খাইছো। তোমালোকে দেওবাৰে মানে বইল ভাত খোৱা, সেইটোয়েটো বেলেগ খাবলৈ একোৱেই নাইয়ে, অ'।
মনেই নাযায় বইল ভাত খাবলৈ।
তাকে, গৰম যিটো পৰিছে।
ভাত পানী খাই কি কৰিবা ফোন কৰিবা নেকি?
অ' ভাত পানী খাই ফোনেই কৰিম আৰু, ফোনতে ব্যস্ত হৈ থাকোঁ আৰু তাকে। কি কৰিবা আৰু।
ক'বাত ঘূৰিব গৈ নাই। তাকে মোবাইলটো চাই চাই দিনটোৰ পৰা হয় আৰু, উম।
ঠিকে, তুমি যোৱা নাই?
যোৱা মোৰ, যোৱা প্লেনিং বনাই আছো যোৱা নাই।
উম ক'ত যাবা?
এই অৰুণাচল চৰুণাচল ফালে যাম ভাবি আছিলো বা হাফলং কিন্তু মিলা নাই। সময় সুবিধা মিলিলে যাম ভাবিছো আৰু।
মিলাই কৰি যাব লাগে কাৰণ আৰু এতিয়া এই গৰম বন্ধ পৰা দিনটোৱে তোমাৰ ফুৰা দিন তাৰপিছতো আৰু ফুৰা নহয়েই। কলেজ থাকে, কলেজ থাকিলে আৰু কতো যোৱাটো নহয়েই ক'লকো, কলেজৰ কাৰণেতেতো ক'তো যাবলৈ নোৱাৰি।
হয় নেকি।
অ' কলেজতে পঢ়ো।
অ'।
তুমি?
এনেই আছো সৰু সুৰা কাম কৰি।
অ' কি কাম কৰা?
তেনেকে চলি আছো আৰু কাম বন কৰি সৰু সুৰা।
ঠিকে আছে, এনেকৈ চলি থাকিব লাগিব আৰু, সৰু সুৰা কাম কৰিয়েতো চলিব লাগিব, কতনো ডাঙৰ কাম কৰিব পাৰিবা। প্ৰথমতে সৰুৰে পৰাটো ডাঙৰ হয়গৈ।
স তেনেকে চলি আছো আৰু।
অ' ঠিকে আছে, তেনেকে চলি থাকিব পাৰি। কাৰণ প্ৰথম
তেনেকে আৰু কাম বন কৰি মেলি
ঠিকেই আছে।
বৰ বিশেষ নাই আৰু, সেয়াই কৰি আছো আৰু।
ঠিকে আছে, মানুহে সৰুৰে পৰাটো ডাঙৰ হৈ গৈ
আৰু
ফাটি-ফাটি আহিছে নহ?
সেইটো-সেইটো হয়। নাই অহা নাই, এতিয়া ঠিকে আছে।
ঠিকে আছে নহ, ঠিকেই সৰুৰে পৰাইতটো মানুহ, সদায় সৰুৰে পৰাইতটো ডাঙৰ হয় গৈ। প্ৰথমতে সৰু কামেই কৰিব লাগে, তাৰ পিছতহে ডাঙৰ কাম কৰিব লাগে।
নে তোমাৰ তোমাৰ-তোমাৰ নেটৱৰ্কতটো অকনমান প্ৰব্লেম দিছে।
প্ৰব্লেম দিছে নেকি?
উম, কোনমতে মই মানে কথাটো শুনি আছো এতিয়া।
শুনিছা?
মানে, মাজে মাজে কোনোবা কোনোবা টাইমত তোমাৰ কথাটো মানে ৰখি যোৱা যেন লাগে।
অহ। সেই নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ নেটৱৰ্কতটো কেতিয়াবা অকমান মিচ কৰে। কোনোবা সময়ত নোহোৱা হৈ যায়। আৰু জিঅ' জিঅ'টো অলপ প্ৰব্লেম দিছে আজিকালি, হেল্ল' শুনিছানে?
জিঅ'টো আজি শুনি আছো, শুনি আছো। জিঅ'টো আজিকালি প্ৰব্লেম দিয়ে, উম প্ৰব্লেম দিয়ে আজিকালি অকমান।
তাকে জিঅ' জিঅ' মানে এতিয়া আমাৰ গোটেইবিলাক চব জিঅ' হ'ল চিম। সেইটো মানে, জিঅ' চিমৰ কাৰণে এতিয়া তোমাৰ প্ৰব্লেম মাজে মাজে প্ৰব্লেম আহিছে।
উপায় নাই আৰু, তেনেকেই তোৰ মাততো শুনা নাই মই অহা নাই একো?
হেল্ল'? এতিয়া শুনিছা নাই?
হেল্ল'?
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছানে? হেল্ল', হেল্ল'? হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল'। শুনিছানে? হেল্ল'। শুনিছা? হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল', হেল্ল', হেল্ল'।
মই শুনিছোঁ কোৱা, হেল্ল'।